আহ, কি কৰি আছ?
অ, এতিয়া এনে আছো আৰু ।
অ ।
কি কৰি আছিলে?
মই ভাত বনাই কৰি এনে খোজকাঢ়ি আছো ।
অ । অ, ময়ো ভাত ব অ, অ, ভাত । হেল্ল' ।
অ, কিহে খালি ।
মাছ। মাছেদি খালো আৰু অ, মই এই সুধি । মাছ হেৰি দি বনালো, ট বিলাহী দি বনাইছো ।
অহ ।
মই সেয়া, বনাই থৈ আহি কি?
অ, মই এয়া সুধিবৰ কাৰণে খেতি যে, জিকা যে লগাইছ যে ।
অ, অ, জিকা লাগি ছে।
জিকা লাগিছে ।
জিকা দিছো, ভেন্দি । জিকা, ভেন্দি, তিয়হ । তাৰপিছত আকৌ । তিতা কেৰেলা । তাৰ পিছত অ, ল । চেয়ামা ।
অহ । ভালে হৈছে দে অ ঘৰতে তেনেকে খেতি খিনি কৰি খালে। অ ঘৰত
উম। অ আমাৰ এতিয়া ঘৰত এ কৰিছে এতিয়া খাৰ চাৰ নিদিয়ে
অ, উম, ঘৰত সাৰ নিদিয়া, সাৰ চাৰ দিয়ে তেতিয়া খাই ভাল নালাগে। আজিকালি প্ৰতিটো বস্তুৱে সাৰ দিয়া হ'ল, যে খাবলৈও বেয়া আৰু শৰীৰৰ কাৰণেও বেয়া
অহ
আমি লগাম বুলি ভাবিছো লগাম আৰু গুটি-চুটি আনি কৰি থৈ দিছো। অ
অ ধুনীয়াকে কৰি লবি, একো নহয় নহয়।
হা?
অহ মানে কি কৰিবি এ ঐন কোন? কি কৰিবি জান? ঐন মানে খাৰ চাৰ দিব দিবলৈ দৰকাৰ নাই, এয়া হেৰি দিবি গোবৰ সাৰ যে?
অহ
গোবৰ আনিবি আনি লৈ ধুনীয়াকে হেয়া উ হেৰি কৰি সেয়া গোবৰ সাৰটো দিলে একো নহয়।
অ সেই গোবৰৰ সাৰটোয়ে আনি থৈছে বাৰু সেই গোবৰৰ সা থৈ দিম, তাৰপৰা আউ নহয় এইটো চিজনত এতিয়া কি-কি লগাই বোলো, তহঁতে কি-কি লগাইছ তাকে সুধিব কাৰণে মই
অ এতিয়া মানে সেয়া এইখিনিয়ে লগাব পাৰিবি কিন্তু এতিয়া আমি তহঁতৰ অলপ শেহতীয়া হ'ব একো নহয়। খাই থাকিব পাৰিবি ঘৰতে লাগিব, কিনো আৰু শেহতীয়া হ'লেও।
অঁ শেহতীয়া হ'লেও একো নহয়। অ' উম মই ৰঙালাওজোপা লগাইছিলো, ৰঙালাওজোপা ধুনীয়াকে বগাই ছিলো বগাইছে, তাৰপা আকৌ সে পাতকেইটা খাইছোৱা, আৰু ছিঙি পেলাই পাতকেইটাও খাব পাৰি নহয় আগ কেইটা । সেইকেইটা হে চিঙি চিঙি খালো তাৰপা এতিয়া বোলো লাগিবই নে নালাগে বুলি ভাবি সেইদিনাখন কাটি দিলো লাগাই নাই বহু দিন হ'ল
লাগি অ লাগিলে হয় । ক ধনীয়া কিন্তু সেয়া অলপ টাইম লাগে । ৰঙালাও লাগ
অ হ হা কৈ পোক চোকে খাইছে যে বোলো পোক পাত বিলাক কিবাহে পোকে ধৰিছে । মই বোলো কিবা ঔষধ দিয়ে নেকি কীটনাশক তাকে বোলো সোধো বোলো খেতি কৰিলে কি কিক হেৰি দিয়ে
অ দিয়ে এই এতিয়া সেইটো এতিয়া মইও আনি পোৱা নাই মানে
অঁ
এ সেয়া নিদিলেও হয় আমাৰ ইয়াতে ঘৰত খাবলৈহে হেৰি কৰিবি আৰু মই খালো । ৱেই এয়াত ধোঁৱা যে গছৰ কি চব বস্তু বিলাক জুই লগা ধোঁৱা লগাই দিবি সন্ধিয়া ভাটিবেলাত ধোঁৱা অলপ অলপ দিবি।
অ অ অ ধোৱা মানে আমাৰ যে অসমীয়া ভাষাত যে কয় জাক দিয়া সেইটো
অ জাক দি দিবি তাৰ পিছত আকৌ হেৰি কৰিবি এই এতিয়া ত কোমৰা পুলি দিব পাৰা নহ । হয় কোমৰা ছে মোৰ হে কুমো অ এতিয়া কোমোৰা চিজেন হয় আ আকৌ এতিয়া কোমোৰা লাগিছে বেলেগৰ আমাৰ এতিয়া ধৰি ল' বগাই আছেহে আম দেৰি হৈছে যে। কোমোৰাটো মানে লাগিছেহে। বগাইছে আৰু।
বগাইছে যদি লাগিব আৰু মানে, হেৰি এতিয়া বৰষুণ পৰিলে।
অ' লাগিব আৰু।
লাগিলে ভালে । লাগিলে মন টো ভাল লাগে।
অ' সেয়াই । মই একে সেয়া তই এক- তহঁতৰ এতিয়া হেৰিত কৰিব পান হয়। ছতৰ ওপৰত যে।
অ' চতৰ ওপৰতে এতিয়া কৰিম বুলি ভাবিছোঁ। আগতে তলত মাটিত কৰিছিলোঁ । পোক-চোকবিলাকে ধৰে কাৰণে এতিয়া ভাবিছোঁ তোও চতৰ ওপৰতে কৰিম আৰু।
অ' সেয়াত কৰিবি । মই সেয়া ওপ- অ' মই সেয়া চত তৰ ওপৰতো কেইজোপামান ৰুইছোঁ। কিন্তু এনে আমাৰ তলত কৰিছোঁ। তলত মানে এতিয়া জেগা আৰু ঢেৰ কৰিছোঁ যে, জেগা নাই এতিয়া হৈ গৈছে । সেইকাৰণে ওপৰত আকৌ মই নি সেইখিনি মোৰ নিজৰ উম, হেৰিহত কৰি চোৱা খিনি মানে চবে মিলি কৰিছোঁ যে, এইখিনি মই অকলে কৰি চাইছোঁ । উম, চবে- হেৰিয়ে সেয়া জিকা ৰুইছোঁ, লাগিছে মোৰ জিকা দিছোঁ ।‌ অ' লাগিছে। তাৰপৰা আকৌ কোমোৰা দিছোঁ। কোমোৰাজোপা বগাই ছা লাগা নাই? এনে জিকা লাগি ছে আও।
অ'।
জলকীয়া ৰুব পাৰা নহয় এতিয়া ভোট জলকীয়া মই পুলি ৰুইছোঁ নহয়, হৈছে।
জলকীয়াটো বাৰু ৰুইছোঁ। সেইটো হৈছে এতিয়া । কিন্তু আৰু বোলো কি কি চি- লগালে ভাল হ'ব বোলো, তাকে সিহঁতক খেতি কৰিছে । মই বোলো তাক সুধি লওঁ । তেতিয়া আই অ' সেইটো পাম আৰু । বুজি পাম আ বোলো সুধি ল'লে, ভালকে তে
অ অ সেইয়া তিহু গছ, দিবি তিয়হৰ গছ, - ৱাহ এহা গুটি দিম- দিয়ে তিয়ঁহৰ গুটি দিবি
অ তিয়ঁহ গুটি দিম তাপা আৰু
তাৰ পিছত আকৌ জিকা দিবি, ভুল দিবি আমাৰ ভুলো দিছো ভুল দিবি।
হয়।
এতিয়া লাগিব ভুল দি থৈ দিবি এতিয়া লাগি থাকিব ভুল উম হেৰি তাৰপিছত আকৌ তিতা কেৰেলা যে আমাৰ ঢেৰ লাগিছে বু হা
অহ তিতাকেৰেলা টো দিব
অ আমাৰ এতিয়া ঢেৰ লাগিছে তিতা কেৰেলা উম খালোৱে ছাগে অ এতিয়া অ এতিয়াও লাগি আছে। ছিঙিব লাগিব কাইলৈ-
অহ তাপা আৰু ধনিয়া গুটি, ধনীয়া খিনি গজিছে নে নাই এইকেইটা বৰ ধনিয়া যে ডাঙৰ হৈছে নে, মান ধনিয়া ডাঙৰ হৈছে
অ ডাঙৰ হৈছে। সেই ঢেৰ পুলি হৈছে এতিয়া, হে গুটি সৰে যে
অহ -অহ
আছে যে সেই গুটি কেইটা সৰিব সৰিবলৈ দিবি বুঢ়া হৈ গুটি কেইটা সৰিব নহয় তাৰ পিছত নিজে নিজে হৈ থাকিব
অ
আমাৰ এতিয়া মানে আৰু এক্সট্ৰাকে ৰুব নালাগে। সেইয়া প্ৰতি বছৰে মানে নিজে সেই গুটি হয় গুটি পাই আকৌ নিজে পুলি ঢেৰ হৈ যায়।
অ, তাৰ পৰাই হৈ থাকিব ।
অ, তাৰ পৰাই হৈ থাকিব তই আৰু ৰুই থাকিব নালাগে আৰু মানে ।
অ, মই তাকে এতিয়া সেইকাৰণে ৰুই দিছিলো বোলো তেওঁ ধনিয়াখিনি বোলো ঘৰতে হ'ব ।
অ, সেই গুটি লাগিছে চাগে নহয়? সেই গ গোটেইখিনি কৰিব দিবি।
অ ।
পেলাবিয়া
নাই, কাটি পেলোৱা নাই, হৰিছে কেইটামান উম পকি পেলাই।
আহ, আহ পকি পেলাই, আহ সেই তাতে হৈ যাব পুলি তই আৰু অলপ অলপ দি লম পিছত তাতে পুলি গজি আহিব।
অ বৰষুণ দিছেজনত হ'ব আৰু ন । বৰষুণৰ দিনত বৰষুণ এজাকমান। কৰিলোৱা তেতিয়া ।
অ, এতিয়া বৰষুণৰ দিনেই, এতিয়া অ ।
উম, এতিয়া বৰষুণৰ দিন আহিছে। এইটোমাহ। অটোোমা যোৱাৰ পিছ বৰষুণ দিবই। কিজানি
অ, এতিয়া ধৰি লওক গুটি কেইটা যে হৰিচে এতিয়াটো নগজে । অলপ দুমাহ মানৰ পাছত, মানে এমাহ মাহ মানৰ পাছতহে গজিব।
আহ, আহ। এমাহ দুমাহ লা গে ধুনীয়া বস্তুটো।
অ ।
গে এনেও ধনীয়াতো গজুতে ত ল টো মানে সৰু ধুনীয়াটো যদি আমি পেলাও নহয়? তেতিয়া মানে এমাহ, এক একদম পুৰা এমাহ টাইম সময় লাগে আৰু।
অ, সে ধনীয়া বস্তুটো কিয় জানে ই ইমান টাইম লয়, কিন্তু অইন ব নলয়। অনা এতিয়া তা তই গুটি দিলি নহয় তোৰ এসপ্তাহৰ পিছত গঁজালি আহিবই।
অ জিকা, ভোল, লাও একদম এসপ্ত পাহ একদম আহি যায় আৰু-আৰু
অ কিন্তু কোমোৱা পুলিটো বচ অ কোমোৱা বস্তুটো কিন্তু পুটুককৈ। গঁজালি নাহে। সেইটো নিজে গুটি কিটা পেলালে নহয় ।কি কৰিব লাগে সেইটো এতিয়া। কোমোৰা টো খালি নহয়। আজি এতিয়া খা। নহয় এতিয়া খাই লৈ গুটি বিলাক ধৰি লও পেলাই থলি নহয় অহা বছৰলৈ নিজে নিজে গজিব।
অ হয় নেকি আহা বছৰলৈহে গজে।
অ আহা বছলে নিজে নিজে গজে কিন্তু কিছুমান মানুহে ধৰি লওক ক এতিয়া মোৰ। গুটি মই কোমোৱা গুটি যে মই যে এটাও মই পচোৱাই নাই মানে নিজে নিজে সে আগতে।
অ পেলাই দিয়া মানে আমাৰও সেই তেনেকে চোন গজিছে। জাতিলাও, ৰঙালাও।
অ। সেয়া কে ধেই পুলি হৈছে একে এতিয়াকে বগাই মানে। ফুলিব লৈছে আও ফুলিব আও।
অ। ভালে হৈছে দে সেনেকে জেগা বুলি থাকিলে ন তেতিয়া মানে কৰিবলৈও মন যায় আৰু। মোৰ মানে ঘৰতে কৰা খিনি। খাইয়ো ভাল লাগে।
অ সেই জেগা থাকিলে ভাল লাগে আৰু এতিয়া আমাৰ জেগা আছে যে। তহঁত ধৰিল অলপ ।
অ আমাৰ জেগাতটো কম কাৰণে মানে এতিয়া মানে কৰিবলৈ অকমান হেৰি হয়। দিগদাৰ হয় কিন্তু তেওঁ চটৰ ওপৰতো আজিকালি সুবিধা।
আজিকালি চব মানুহে অ আজিকালি চব মানুহে চতৰ ওপৰতে কৰে হ অ। মই ভাত দিম গৈ দে হ'ব দে বুইছ । অ হ'ব দে। পিছত পাতিম দে অ।